অ ব্ৰৌ কি কৰিছা?
সেইয়া আনি আছো আৰু।
আহ একজাম দিব কেতিয়া যাবা?
যাম তোমাৰ কেতিয়া এটা পা আছে নো?
নহয় বাৰটা পা আমাৰ।
বাৰ এটালেকে আছে।
বাৰটাপা হেৰি লৈকে- দুটালৈকে।
উম' আমাৰ মানে আকৌ তোমাৰ আছে এটাৰ পাহ।
তোমালোকে এটা পাহ নেকি?
উম।
অঁ বাকী পঢ়া, পঢ়া, পঢ়া হ'ল নে নাই?
হাঁ
পঢ়া- পাতি হ'ল নে নাই?
পঢ়া- পাতি তোমাৰ চলি আছে।
অঁ অঁ মূল ভাৱটো পৰিছা অঁ
মেথচৰ মেথচ, মেথচ
মেথচ।
মেথছৰ টেনচন অসমীয়াত বাৰু উটাই দিম বাৰু।
অঁ এই কৰিব লাগিছিল।
আজি, আজি সেয়া পৰীক্ষা- ৰিজাল্ট দিছে ন।
কিহৰ?
যোনবিলাক কম্পালমেচন দিছিলে।
কাৰ‌ দিছিলে
কম্পমেণ্টেল লিষ্টিলে য
কম্পাৰ্টমেণ্টেল অ সিহঁতৰ দিছে ৰিজাল্ট
অপাঁচ
পাছ নেকি
চব এটাও এ তিনিটা লেটাৰ পাছ
আজি আজি কিমান লিখিম বুলি ভাবিছা পঞ্চাছৰ ভিতৰত
পঞ্চাছ হাজাৰ, থাৰ্টিন মান লিখি আহিম
অঁ
আমাৰ এম, চি কিওদিযা নাই এটাও।
আমাৰো অসমীয়াত এম, চি, কিও নিদিয়েই।
নহয় আমাৰ এতিয়া ইংলিছতো দিয়া নাই মানে কতো নিদিওঁ বুলি কৈছে।
আমাৰ ই ইংলিছত দিছে।
কিমানটা পঁচিছ
আমাৰ পোন্ধৰটা দিছে। বাকি, বাকি থাৰ্টি ফাইভ টা উম' কুৱেশ্যন আনছাৰ আহিছে।
আফীলিত তো ন আহিবই এম, চি, পি নে চবই।
অঁ হাফিলিত আহিবই হাফিলিত প্ৰি ফাইনল
কৰিব দিছে মানে কুইৱেছন আনচাৰি বিলাক পুৰা পিপেৰেছন কৰাই ছে আমাক স্কুলৰ ফালৰ পৰা, বেয়া কষ্ট দিছে
এ কষ্ট বহুত দিয়ে।
আ কষ্ট এবাৰ বহুত কষ্ট দিছে।
উম মেট্ৰিক না
ব্লগটো বনাব যাম তুমি চাগে নাথাকিবা ন
তুমি মোক কৈ দিবা মই আহি যাম
তুমি আৰু জয়লত আছা মই তোমাৰ ঘৰ ফালেৰে গৈছিলো তুমি দেখিছো জয় আছিলে তোমাক নামাতিলো আৰু
অ হয় নেকি
তাৰ পিছত আকৌ যেতিয়া ভিডিঅ' বনাবলৈ গৈছিলোঁ, মই বোলো তই আছ নেকি নাই
যে হিমাংশুৰ লগত মই আছিলো হিমাংশু মই বিশাল কীৰ্তন আমি আছিলো হিমাংশুৰ ঘৰতে বহি আছিলো।
অ
তাৰপিছত আমি ওলাই আহিলো
তাৰপিছত আজি যাম বল ব খল বহত চাইতে
আহ ফোন মাৰিলেই হ'ল মোক
মই গৈ কিনে যাও আৰু
অ মই এটা কুইছন সুধি আছো কচোন
অকে অকে
দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সুমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি?
দশম শ্ৰেণীৰ
আহ
তাৰপিছত
শ্ৰেণী কোঠাত সুমোৱা শ্ৰেণী শিক শিক্ষক গৰাকীৰ নাম কি?
পাহি
পাহি
ত কি আমাৰ মেমৰ কথা সুধিছে নে কি কথাছ কৈছে কুৱেনচন আনচাৰ
কুইছন আনচাৰ সুধি আছো, কিয়? আমি একটা দিক যাম তুমি দু একটা দি দে বানা যাব সেইটো দশম শ্ৰেণীৰ যদি আহে প্ৰকাশ গোস্বামী লিখিবি মু মু পাশ মানে কি?
লিখি দে লিখি দে মোৰ হোৱাটছএপত লিখি দে
মৌ পাশ মানে মায়াৰ বন্ধন মাথাত সোমাই ল, এজন উদ্যোগী আৰু কামহীন হেৰি নিবনুৱাৰ কি আছিলে মাজত থকা আহ ব্যৱধান কি? বুজিছ।
উম।
এতিয়া মই তোক কৈ আছো। শুনি থাক।
পঢ়ি থাক আৰু শুনি আছো।
ক'ত গ'ল গাইব গ'ল যে।
শুনি আছোঁ।
অ হেৰ ইজ দ লকেশেন আহ। এয়া চমু টোকা পঢ়িছ?
হা।
চমু টোকা। তমাৰ্চ আলভা এডিচন তাৰপিছত হেৰি ৰাধাৰ ৰফৰ্ড, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, উইলিয়াম ষ্টেপিয়েম বিলাক বিল গেটছ। চৰ্ট নোট। প্ৰয়োজন নাই। হেল্ল' হেল্ল'
অ হেল্ল' হেল্ল' ক?
কি কৈছিলি? মিউট হৈ গৈছিল যে।
এই নহয় কিবা এটা মেছেজ দিছিলে দেওবাৰ যে তুমি মেছেজ কৰি থৈছে নেকি?
এ এপটোত কথা পাতো তাৰতে পাতি আছো মই হেল্ল'
উম পইছা তোক যে মই পেমেণ্ট এ কৰিছিলো পেমেণ্টটো সোমাইছে এতিয়া।
নাই সোমোৱা।
পেণ্ডিং দেখাই আছে নেকি?
আহ।
উম সোমাব সোমাব ৰাতি নশটাত সোমাই যাব।
অ এতিয়াতো পঠাই দিবি।
মই মই এতিয়া এতিয়োতো এতিয়াই পঢ়িব পঠাই দিম। অলপ টাইম অলপ ফেনলিঙ প্ৰচেদিঙ হৈ প্ৰচেিং হৈ আছে ন
উম
উম তাই মানে হ'লেও বা কম পোৱা নাই বহুত হৈছে কিন্তু।
উম ছিক্সটি ছিক্স ন।
বা, বহুত কিন্তু, পাৰ্চেণ্টেজ।
তোৰ কিমান? ঠাণ্ডা পানী খাবা নে এইটো খাবা? ৱান পইন্ট ফাইভ, ঠাণ্ডা দিব উম। ঠাণ্ডা দিয়ক, বেকগ্ৰাউণ্ড নইচ হলে কিবা হব নি?
একো নহয়।
উম।
এই দুইটো যে মানে তই যে পঠাইছিলি সেইটো মানে প্ৰথম সোমাই ন।
অ', এইটো মানে তোৰ মানে চাচ মানে হৈ গল কমপ্লিটটেট মানে এইটো, ভেৰিফিকেচন কমপ্লিটেট তাৰ পি চ পাৰে ষ্টাৰ্টিং হৈ থাকিব আৰু লাইফত।
লাইফত ন?
উম, ভাল লাগে ৰে কিবা এনেকা পইছা মানে এনেকা মানে তোৰ ভাল আছে।
খালি কথা পাতিলে পইচা কি টেনচন ন। এই টে টো পানী অকন পানী লৈ
সেইটোৱে ন তোৰ একেবাৰে গোটেই দিন ভৰ লাগি থাকিব নালাগে নহয়, অলপ কথা পাতিলে দুটা তিনটা কল আৰামছে তোৰ এই যে ক'ব গলে হাত খৰচা এটা ওলাই আহে।
অ', এদিনৰ তলৰ পাইপডাল।
সেয়ে এদিনৰো পৰিমাণে সোমাই যাব পাৰে তাৰামানে বহুত মেম্বাৰ বাঢ়ি বাঢ়ি গৈছে নে চেক চেকত টাইম লাগে কল বিলাক চেক কৰি থাকে আমাৰ।
বেলেগ, বেলেগকে দিয়ে ন।
অ মইতো, এতিয়া এ
মানে তোক প্ৰথম, তোক প্ৰথম পঠাব তাৰপিছত মোক তাৰ পিছত আৰু বেলেগ হয় এনেকে।
অ তুমি যে নহয় একেবাৰে পঠা নহয় একেবাৰে পঠায় কি তুমি যে মোক যে কল কৰিছা মই এতিয়া সেইটো পইচা পাম। উম। আৰু তুমি নিজৰ কল ৰ পইছা পাবা। মানে মই নকৰিলেও পাম কৰিলেও পাম মানে মোৰ ফালৰ পৰা। খাল আলি কথা পাতি মোৰ এতিয়া, আই থিংক কিবা পইণ্ট হিচাপে দিয়ে মানে। এনেকে, এশ পইণ্টত কিবা সত্তৰ টকা, আশী টকা এনেকে নেকি পইণ্ট নে কিবা পইচা গম নাপাওঁ।
অহ'। নাই মই দেখিছিলো। ম তাতে কলে কথা, কথা পাতি আছো মোৰ লগত।
উম।
তই আশি পাবি, মই এশ পাম।
খাইছে।
অ'।
কেনেকে
সি সিনাখন লগ ইন মাৰোতে দেখাই আছিলে
কি দেখাই আছিলে
প্ৰত্যেকটা কলত আপুনি যদি কৰে তেতিয়াহলে এশ টকা পাব আৰু আপোনাৰ সন্মুখৰ কলাৰজনে আশী টকাকে পাব
লাই দি চব ভাল লাগিছে এবিলাক মানে হৈ থাকিব লাগ এইবিলাক এনেকা এনেকা বস্তুবিলাক আহে মানে ঠিক আছে যিমান পাৰো যিমান দিন যি যিমান দিন যিমান দিন পাৰো সিমান দিন কৰি থাকো পটকে পটকে যিমানদিনি টাস্ক
অ অকল মধুৰিআম এই বাইদেউৰ গছৰ
লাইক ভাবিছো মানে সব লগক দিয়াছে কিবা এটা মানে সবকে ইয়াতে কল কথা পাব পাৰি মানি
উম কনফাৰেন্স হয় নিকি ইয়াতে ইয়াতে নাথাকে অঁ অফিচেল নে কি আছে এনেকে আছে বি এচিচ এপিচৌ নাইছ্ ইয়াবৌ বিকা মেনো
হ উম
হ এই এ ই আমি এক বছৰ মান আগত পাব লাগিছিল ন এইটো মোক চাৰ্ভিছ কৰিব লাগিছিলে তোকো লাগিছিলে যদি মোক কলেই হ হ নিকি
তাৰ পিছতে মই আৰু এনেকে কৰি আছো
মানুহ আনিব লাগিব বানিজ কৰিব লাগিব ৰ'দ থাকোতে কৰিব লাগিছিলে দেখোন এটাৰ পৰা ন এক্জাম তোমালোকৰ হেল্ল' এটা পা ন এক্জাম তোমালোকৰ আ বাৰ টা পাই ন কিহত যাবা স্কু ইস্কুললে
যিহঁত তিহত
অ কোনোবা নিব আহিব নিকি
নাহে
অঁ তোমাৰ এই স্কুটি এখন আছিল কি কৰিলা। আহ
অ সেইখন মই এতিয়া এৰিলোঁ মই নতুনখন ল'ম চাগে মেট্ৰিকৰ পিছত।
বাইক উঠাবা ডাইৰেক বুজিছা মেট্ৰিকৰ পিছত উম
দচটা বাজি লওক ভাত খাম এতিয়া দহটা বাজাই নাই।
দছটা
উম
দস নহয় এতিয়া ইলেভেন হৈ গল।
উম তাকে হে
তুমি মানে কালি কেইটা পেজ ললা ইংলিছত।
প্ৰথমখন ছেকেণ্ড পেষ্ট।
প্ৰথমখনৰ ছেকেণ্ড পেজ এটা লৈছ।
অ
অহ বঢ়িয়া কিয়ৰা ছোৱালছ
থাৰটি ফৰ নে কিমান
অহ দেহ হব দিয়া ন।